হেল্ল'? হেল্ল' অ' শুনিছ? অ' শুনিছোঁ শুনিছোঁ কি কৰি আছ?
আছো ৰহ এনেই ভাত চাত খালোঁ।
অ', খালী নেকি?
উম, তই খালি নাই?
অ', মই খালো খালো।
অ'।
হ'ল দেৰি খালো হ'ল এতিয়া এই টোপনি চোপনি অহা নাই আজিকালি কিবা সোনকালেও নোহোৱাই হৈ হৈছে। নয় মোবাইল চাই চাইবোৰ অভ্যাসবোৰ বেয়া কৰি লৈছো।
অ', সেইটোতো হয় ময়ো দেৰিকে হো ফ্ৰয়ে থাকো এইখিনি মাৰ কাৰণে।
অ', মই তাকে ভাবিলো এনেই আৰু কথা পাতো কি কৰি আছো কি নাই। পিছে গৰম কেনেকুৱা?
এ নকবি আৰু অসহ্য হৈ গৈছে।
সোচাকে দিয়া মানে ইমান অসজীয় লগা হৈ হৈছে নয় গৰমৰ কাৰণে মানে কি ক'ম আৰু। অশান্তি হৈ গৈছে।
উপাৰজন নাই ঘৰতে থাকিব লগা হৈছে সেইটো কাৰণে বাহিৰ ওলাই গলে বেলেগ গৰম উঠে।
আৰু নহয় যোনটো ৰাতিপুৱাই ৰাতিপুৱাই সেই পাঁচটা বজাতে যোনটো টেকটেকীয়া ৰ'দ ওলাই সেই তোৰ ৰ'দত আৰু তো ওলাইনো ক'ত যাবি গৈ কেনে নিজে ক'লা চলা হৈ অহাইাহে কথা আৰু।
সেইটোৱেতো যিটো হৈছে ন এতিয়া আৰু বৰষুণ চৰষুণ দিলাই হৈছে।
তাকে মানে যোৱ কালি যোৱা পৰশি বাৰু ঠিকে অলপ চলপ বৰষুণ দিছিলে। কিন্তু যিটো নিদিলে মানে
গৰমটো।
আজি আকৌ দিছো আৰু নহয় বৰষুণো বৰষুণ যদি তোৰ জুৰছে বৰষুণতটো নিদিয়ে ন। মানে তেতিয়া কি হয় জোৰচ দিলেহে অলপ যদি ঠাণ্ডা হয় কিন কিনাই দিলেতো আৰু বেছি গৰম হয়।
অ', কিবা হিউমিডিটিটো বাঢ়ি যায় ন! আঠা আঠা লাগেন গোটেই গাটো বাহিৰত ওলাই আহিলে।
আৰু নহয় সেইটোতো এইটো আৰু কিন কিনিয়াকে বৰষুণ দিলে যেতিয়া বতৰো ঘোমাই থাকে ন তেতিয়া বেছিকৈ গৰম লাগে।
সেইটোয়ে এ বৰ অশান্তি হৈছে দে।
ইমানে নহয় এটা কথা আগতে ইমান গৰম নছিলে যিমান বছৰ বাঢ়ি গৈছে সিমান বৰষুণ খুব মানে বৰষুণহে আহিছে কি কয় গৰমতটো বাঢ়ি বাঢ়ি গৈ আছে কাৰণ কিয় তোৰ আজিকালি আউ পলিউচন ইমান ন মানে কি কয় পলিউচনৰ কাৰণে তোৰ গৰমতটো বাঢ়ি বাঢ়ি গৈ আছে ক'ব গ'লে।
অ এভৰি ইয়োৰটো বাঢ়িয়ে আছে আৰু বাঢ়িবই পলিউচন। কিবা কিবি বহুত আগতে মাহঁতে কয় ন মাহঁতৰ হেৰিত ইমান নাছিলে। সময়ত এতিয়া
আজিকালি মানুহে এ চি নোহোৱাকে থাকিবই নোৱাৰা হৈছে আমাৰ মাহঁতে কয় নহ আগতে বোলে কাৰেণ্টটো যেতিয়া মানে কাৰেণ্ট তেতিয়ালৈকে আহাই নাছিলে জেগাবোৰত তেতিয়া মাহঁতে এনেকে আৰু নৰ্মেলি বতাহ চতাহ খাই বিচনী চিচনী মাৰি কেনে থাকিছিলে তে ভাব এতিয়াতো সেইটো মানে সম্ভৱে নহয়।
অ আগতেটো ইনভাৰ্টাৰো নাছিল ন কাৰেণ্ট গলে বিচনী মাৰি থাকে। তাৰপিছ মমৰ পোহৰত।
কি হৈছে ইমানেই গৰম বাঢ়ি গৈছে তোৰ মানে পলিউচনৰ কাৰণে কাৰণ কিয় চা তই যোনটো ক যে আমাৰ যোনতটো আ' এয়াৰ পলিউচন হয় বায়ু প্ৰদূৰষণ সেইটো ইমানে বাঢ়ি গৈছে সময়ৰ লগ লাগে যে তোৰ আজিকালি মানে ক'ব গ'লে আগতে গাড়ী মটৰো কম আছিলেই এতিয়া যিমান গাড়ী মটৰ গোটেই চবফালে জাম ট্ৰেফিক তেনেহলেটো নাবাঢ়ি কি হ'ব আৰু মানুহবোৰ ইমান কেয়াৰলেছ হয় ন যি তি যতে ততে ইমান মানে ভাবি চিন্তি কামবোৰ নকৰে সেইকাৰণে আজি এনেকুৱা দিন দেখিব লগা হৈছে।
সেইটোৱে আৰু চবৰে নিজৰ বাহন আছে ন চবৰে পাৰ্চনেল বাহন বোৰ আছে এতিয়া পাব্লিক ট্ৰানসপৰ্টেশচনো ইউজ কৰিব পাৰে মানুহে নিজৰ গাড়ী নিনি পেলাই অকমান পলিউচনটো ক'ম হ'ব।
সেইটোয়ে মানে যুদি চা সেইটোয়ে আজ আজিকালি কি হৈছে ন যিমান মানে প্ৰত্যেক ঘৰ মানুহৰ তে ব্যক্তিগত এখন এখন বাহন ঠিক আছে ওচৰৰ টোৰ ধৰ দুই কিলোমিটাৰ এটা ওচৰত যাব হ'লেও গাড়ীখন লৈ যায় কিন্তু গাড়ীখন নি যদি খোজকাঢ়ি যায় তাতে তোৰ পৰিৱেশ তোৰ কাৰণেও ভাল হ'ল লগতে নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল হল যে খোজকাঢ়িলে আজিকালি মানুহে খোজকাঢ় নাকঢ়ে ক'ব গ'লে। যাৰ ফলত স্বাস্থ্যৰো বেয়া হয় অৱনতি ঘটে আৰু ইফালে তোৰ ক'ব গ'লে অ পলিউচনৰো হেৰি হৈ আছে ইমান মানে ক'ব গ'লে মানুহবোৰ মানে কেয়াৰলেছ
চিন তেন মানুহবোৰে
সেইটোয়ে আৰু চব ক্ষেত্ৰতে মানে ন অলপ ভাবিব লাগে ন আৰু আৰু আজিকালি কি হৈছে ধৰ এখন ঘৰত দুখনকে গাড়ী বা তিনিখনকে গাড়ী এ ধৰ মানুহকেইটা চছেম জেগাতে যাব কিন্তু সময় বেলেগ আনটো এটাৰ কাৰণে ৰখি নিদিয়ে প্ৰত্যেকজন মানুহে এখন এখন গাড়ী লৈ যাব। তাৰ জেগাত যদি ঘৰৰ এখন গাড়ীতে যদি গোটেই কেইটাই উঠি কেনে যায় সেইটোও এটা ভাল হ'ল গাড়ীত ৰাস তাত গাড়ীও কমিল ট্ৰেফিকো কম লাগিলে আৰু আজিকালি পাব্লিক ট্ৰানসপৰ্ট ইমান অ সেইবোৰ ইউজ কৰিব পাৰে মানুহবোৰে কিন্তু নকৰে। আৰু অকলটোৰ সেইটো বুলিয়েই নহয় আজিকালি মানুহবোৰে জাবৰ জোথৰবোৰ য'তে ত'তে পেলাই নিজৰ পৰিৱেশটো মানে ভালকে চাফা চুফা কৰি নাৰাখে। নলাত পেলাব হেৰিত পলাব যাৰ ফলত ব্লকেজ হৈ কেনে বানপানীৰ সৃষ্টি হয়।
তাকেটো বানপানীতো আজিকালি বহুত দিগদাৰি হৈছে মানুহৰ কাৰণে হৈছে ব্লক কৰে ড্ৰেইনবোৰ।
সেইটোয়ে আৰু তে ত'তে পেলাই খালী জেগা অকণ থাকিবই নাপায় তাতে যাই কিনে নিজৰ ঘৰৰ জাবৰ খিনি পেলাই থৈ আহিব ৰাত তিপা বা ৰাতি কোনো নেদেখা কৈ।
এটা নিৰ্দিষ্ট ঠাইত পেলাব লাগে ন, জাবৰ খিনি য'তে ত'তে পেলালেতো হ'বইে এনেকুৱা।
সেইটো এটা নিৰ্দিষ্ট লাইনত পেলাই কেনে আৰু যোনটো ৰিচাইকেল ৰিউজ আৰু সেইটো আছে আজাল- তেতিয়াহ'লে সেইটো ইউজ কৰিব লাগে ন, আৰু পৰাপক্ষত প্লাষ্টিক ইউজ কৰা বন্ধই কৰি দিব লাগে। যেনেকৈ তোৰ, দোকান বোৰত যেতিয়া আমি কিবা এটা বস্তু কিনিব যাওঁ বা কিবা এটা যেনেকে গেলামালৰে হওঁক বা কিবাই কিনিব যাওঁ, তাতে যদি প্লাষ্টিকৰ বেগটো নিদি মানুহবোৰে যদি এখন এখন- কাপোৰৰ বা বস্তাৰ মোনা লৈ যায়, তেনেহ'লে প্লাষ্টিকৰ প্লাষ্টিকো নোলাব হয়নে নহয়?
অ', তেতিয়া ব বানপানীও নহ'ব ন। ড্ৰেইন চেইনবোৰ ব্লক নহ'ব তেতিয়া। প্লাষ্টিকবোৰ পেলাবলগীয়া নহ'ব ড্ৰেইনতে।
আৰু মানে মানুহবোৰে মানে ইমান মানে অত্যাচাৰ কৰে ন আৰু লগতে- অকল নলাই চলাই বুলিও নহয়, আজিকালি দেখা যায় যে, নদীবোৰতো মানে সেইবোৰ বস্তু পেলাই। বা জাবৰ-জোথৰ নদীবোৰতো পেলাই পেলাই মানে পানীৰো মানে প্ৰদূষণ- হৈ গৈছে, তাৰ জীৱ-জন্তু মাছ চাছবোৰে, প্লাষ্টিক যদি খাই, সিহঁতে জীয়াই থাকিব নেকি? এ মাছ- চাছ বোৰো আজিকালি সেয়াই হৈছে সেইকাৰণে, হেল্ল'
হেল্ল' অ', অ', শুনি আছোঁ।
সেয়াই, এতিয়া মানে যদি মানুহবোৰে নিজে যদি সজাগতা মানে উম্। হেৰি নকৰে, নিজৰ মাজত যে নাই, এইবোৰ কৰিলে আমাৰ পৃথিৱীখনৰে ধ্বংস হৈ আহিছে। বাকী একো হোৱা নাই। আৰু এইটো বুলিও নহয়, যোনটো আমাৰ ৰিচাৰ্চ হয়, যোনটো আমাৰ- মানে নেচাৰেল ৰিচ'ৰ্চ হয়, সেইবোৰ বহুত অভাৰ এক্সপ্লটেচন কৰি আছে ন মানুহবোৰে ইনফেক্ট। ত' সেইবোৰো বহুত ডাঙৰ, কাৰণ পিছলে কি হ'ব ফিউচাৰ জেনেৰেচনক- কাৰণে আমাৰ যোনটো আহিবলগীয়া প্ৰজন্ম আছে, সিহঁতে - কি পাব। অ', নেক্স জেনেৰেচনে কি পাব। সিহঁতৰ কাৰণে একো নাথাকিবইচোন। আৰু লগতে অকল সেইটো বুলিও নহয় মানে। অ', মানুহবোৰে অলপ বুজিব লাগে ন যে নাই এইবোৰ আমি নকৰোঁ। কাৰণ এইবোৰ কৰিলে বহুত- ক্ষতি হৈ আছে, আমাৰ পৃথিৱীখনৰে। তাৰ জেগাতে, যদি মানুহবোৰে প্লাষ্টিক কমকে ইউজ কৰে ধৰ, তৰ গাড়ী ম- ৰ মানে য'ত লাগে, তাতেহে যদি ব্যৱহাৰ কৰে। পাব্লিক ট্ৰানসপৰ্ট ইউজ কৰে। বা খোজ কাঢ়ে। বা তোৰ অকল এইটো বুলিয়ে নহয়, যোনবোৰ আজিকালি তোৰ ইণ্ডাষ্ট্ৰিজৰ পৰা যোনবোৰ- ধোঁৱাৰ হেৰি হয়, সেইবোৰৰ কাৰণে যদি এটা সঠিক- মানে, এটা মানে যদি তাৰ কাৰণে- প্ৰিকচন এটা ওলাই লয়, যে এনেকা কৰিলে এইটো হ'ব। এইটো কৰিলে- এইটো হ'ব, তেনেহলে অ', লিমিটেচন এটা কৰি ল। উম্, তেতিয়া মানে তোৰ এনেকুৱা হ'ব যে। উম্, প্ৰদূ্ষনৰ সৃষ্টিটো কম হ'ব মোৰ মতে।
উম্, আৰু পিছে আজিকালি অলপমান ভাল হৈছে যে ইলেক্ট্ৰিক- গাড়ী বোৰ ওলাইছে, সেই হিচাপ- ত, অলপমান যদি ভাল হয় পিছলে।
অ', ইলেক্ট্ৰনিক।
ইলেক্ট্ৰিক গাড়ী, ইলাক- ই্লেকট্ৰিক স্কুটাৰ বা ইলেক্ট্ৰিক বাছো, আজিকালি- ওলাইছে, পিছলে অলপমান ভাল হ'ব পাৰে কিন্তু। সেইয়াই কথা আৰু মানুহবোৰে অকমান। চাই চিতি যাতে হেৰি কৰিব লাগে আৰু কাৰণ নেক্স জেনেৰেচন- ন' কথা আছে ন' যিমানে যি হওক।
যিমানে যি আৰু নহয় অকল নেক্স জেনেৰেশ্যন বুলি নহয় আমাৰ এতিয়াৰ খিনিৰ কাৰণেও দিগদাৰ হৈ গৈছে ন' লাহে - লাহে - লাহে - লাহে আজিকালি চহৰবোৰৰ এক কি ৱায় যোনটো কয় ন' তোৰ এয়াৰ কোৱালিটি ইণ্ডেক্স সেইটো বাঢ়ি বাঢ়ি গৈ আছে যোনটো ৰেড লাইনত আহি গৈছে, ৰেড এলাৰ্টত আহি গৈছে। ত' মানুহৰ উশাহ নিশাহ লোৱাত আ, সমস্যাৰ সৃষ্টি হৈছে। যাৰ কাৰণে বহু বেমাৰৰ সৃষ্টি হৈছে, বহুত বেমাৰ, বেলেগ, বেলেগ আজিকালি প্ৰদূষণৰ কাৰণে কিমান কিমান বেলেগ বেলেগ বেমাৰ হোৱা হৈছে ন, সেইবোৰ বেমাৰ হৈছে তোৰ ধৰ যোনটো আজিকালি আমাৰ যোনটো ওজন লেয়াৰ আছিলে, ওজন লেয়াৰ টো দিপ্লেনিছ হোৱাৰ কাৰণে তোৰ ইউ ভি ৰেটো ডাইৰেক্টলি আমাৰ স্কীনত পৰে যাৰ ফলত স্কীন কেঞ্চাৰ হোৱা হৈছে। সেইবোৰৰ কাৰণে কোন দুখিত, আমি মানুহবোৰেতো দুখিত ন', আমি কেৰলেছৰ নিচিনা আ, ভগৱানে ৰিচ'ৰ্চ দিছে আমাক আৰু আমি কেয়াৰলেছৰ নিচিনা সেইবোৰ মানে একদম মানে নাভাবি নিচিন্তা কৰি যদি এনেকে কৰো হেয়াই আৰু হেইবোৰৰ কাৰণে আজি এনেকুৱা সৃষ্টি হৈ আছে। মানুহবোৰে যদি তাকে বুজি পায় আৰু যদি বেছিভাগ যদি গছ চছ ৰুৱে, গছ চছ নাকাটি তেনেহ'লে আৰু ভালে থাকিব, কিন্তু, এনেকে যাই থাকিব লগা হ'লে কিন্তু দিগদাৰ আছে আৰু
ডেভলপমেণ্ট কৰিবো খুজিছে, কিন্তু গছ গছনি কাটিলে আৰু কেনেকে হব। মানুহৰে থকা দিগদাৰী হৈ গৈছে। কাৰণ পপুলেশচনো বাঢ়ি আছে ন', পপুলেশ্যন যিমান বাঢ়ি সিমান পলিউচন বাঢ়িব। সিমান এক্সপাৰটেশ্যনো হ'ব। সেই হিচাপে প্ৰিকচনটো ল'ব লাগিব চবে, ভাবিব লাগিব চবে একগোট হৈ পেলাই।
সেইটোৱেই এতিয়া যদি একতাৰে যদি মানুহে নিজৰ মাজতে সজাগতা সৃষ্টি কৰে আৰু যদি মানুহবোৰে বুজি পায়, সকলো মানুহবোৰে যদি বুজি পায় তেনেহ'লে আমাৰ পৃথিৱীখনৰ ৰক্ষ ৰক্ষা কৰিব পাৰিম আৰু।
সেইটোয়ে আৰু প্ৰত্যকে বুজিবই লাগিব এটা মানুহে বুজিলে নহব। গতিকে, অলপ অলপ কনট্ৰিবউট কৰিব লাগিব যাতে এটা ডাঙৰ সৃষ্টি হয় আৰু মানে ভাল হেৰিৰ
তাকে, তাকে দে, দে ঠিক আছে দে নেক্সট টাইম কথা পাতিম।
অ', দে, দে ভাল লাগিলে এনেকে মাজে, মাজে কৰি থাকিবি কল দে, দে ঠিক আছে হ'ব দে।
উম,